হেল্ল' অ ভাল নে?
ভাল ভাল। তুমি কি কৰিছা?
এয়া কি কৰিবা তোমাৰ কাম অকমান আছিলে তাকে লাগি আছিলো তুমি কি কৰিছা?
এ মই আছো মই মানে খালো খালো অকমান বজাৰ কৰিব গৈছিলো এ সৰু সুৰা। কাপোৰ কানি,
গম পাইছো, অ'
তাৰপিছত আৰু আনিলোগে আৰু।
অ', তাকেহে।
আমাৰ দাদা ছোৱালীজনীলৈও আনিছো।
গম পাইছো, অ'
অ',
তাকে গৰমতটো ইমান পৰিছে।
অ' মানে কি হ'ল এই কাপোৰ খিনি মানে কি এ এই উ' কাপোৰ মানে চবতে নাপায় মানে। অ' বেছি ডাঙৰ হোৱা নাই যে আৰু তাতে মানে হেৰি এইটো কি বুলি কয়? প্ৰথমতে চিট কাৰ্ডত গৈছিলো তাত যেনিবা এ আগতে, ধেই আছিলে আজিকালি কি হল, বনাই আছে এতিয়া, কাপোৰ কানি খিনি পাক ঘৰত ক'বলৈ নাই আৰু। বেবি খিনি তলত লৈ আহিলে। অ' বিচাৰি পাবলৈ ইমান নাই মানে, সেনেকুৱা চাই ৰাইজৰ মানে,
বুজিচো।
তাৰিছত সেইটো কাৰণে অনা নহল এ তাৰপৰা তাৰ পিছত আকৌ বিশালৈ গলো। এই ঘৰত পিন্ধা কাপোৰ মানে, বিশালত বহুত ভাল--ভাল
ভাল পাই অ' বিশচালতে আৰু তোমাৰ সৰু বুলিয়ে ন, ডাঙৰ স খিনিয়ো তোমাৰ কাপোৰৰ অপশচন বিলাকে বিচ
অপচোন ধেই আছে তাৰপিছত আৰু মই তাৰ পৰাই লৈ আহিলো কেইটামান। অ' ভালো ভাল ভালো আনিছো বাৰু এ গেঞ্জি-চেঞ্জি ঘৰত পিন্ধিবলৈ লাগে মানে গৰমত।
অ' সেইটোৱে।
সেইটো কাৰণে মানে বোলো আৰু এই গৰম
কণমানি ছোৱালী ন, পতকে ওলাই মেলে গলেও, যি, টি কাপোৰ পিন্ধাই নিব নোৱাৰে।
অ' মানে কি হ'ল আমাৰ মানে ফ্ৰকৰ অপচন ধেই আছে। ফৰক ঢেই আছে মানে ঘৰত কিন্তু এই ফক খিনি মানে ছোৱালী হ'ল কি হ'ল মানে নোশোৱাই মানে।
উম-উম,
অ মানে কিয় ফ্ৰক। ফৰকৰ লগত পেন নাহে। অকমান পেন আহি পেন আহিলে মানে। অকল সুধা হাগিছ টো গতে নিবলৈ মানে বেয়া লাগে মানে। আৰু কিবা বেলেগৰ পেন্ট তাতঁ। পিন্ধাই দিলে নিমিলেওঁ।
নিমিলে অঁ
সেইটো কাৰণে মানে অকণমান দিগদাৰ কিন্তু হ'লেও মানে ল'ৰা মানুহৰ ড্ৰেছ পিন্ধালে অকণমান ভালো লাগে।
উম গম পাইছো।
এইটো কাৰণে লৰা মানুহৰ কাপোৰ কে লৈ আহিছো। আৰু গৰমত বেলেগ কাপোৰ ফ্ৰক। চব পিন্ধিও থাকিব নোৱাৰে ন অকন গেঞ্জি কেইটামান হাফ পেন্ট কেইটামান। আৰু নাই গম পাইছানে মানুহে নিন হেষ । শেষ কৰিলে।
ওৱ এ গৰম আহিছে ন এতিয়া মানুহ।
অ তাৰ পিছত মানুহে নিনি শেষ কৰিলে চাইজটো নাই ওঠৰৰ পৰা চৌবিশ মাহ লব লাগে। তুমি ধৰা। এতিয়া মানে কি হ'ল। ওঠৰৰ পৰা চৌবিশ মাহ মই এই একদম এই বাকচকেইটাৰ তলতো আকৌ থাকে নহয় এনে । লোহাৰ হেৰি দি পেলাই থাকে নহয়। পোতাহাঁতকো প। পলথিনত এসোপা পেলাই থৈ দিছে মানে পলথিন পেকট আছে আ ৰে।
অ অ অ অ গম পাইছো।
পিনকেইটা উলিয়াই চাইজটো চাই পেলাই তাৰপা উলিয়াইছো।
অ অ। হয় আৰু কি হয় অকনমানি ল'ৰা ছোৱালীবোৰ তোমাৰ মানে ভাল বয়স নাজানিলে বা লগত নিনিলে যে তোমাৰ বস্তুু ত ল'বলৈ বৰ দিগদাৰ।
কিন্তুু এটা কথা ইয়াতকে অকনমান ডাঙৰ হৈ গলে কিন্তু সেই চাইজটো পাবলৈ দিগদাৰ আছে। কাৰণ এতিয়া ওঠৰ পাঁ ছবিচ মাহলে আছে তাতকে ডাঙৰ গেঞ্জি নাই কিন্তু ল'ৰা মানুহৰ কাৰণে। বিশালতো নাই সেইটো অপচন
হয় হয় বৰ দিগদাৰ হৈ যায় অঁ কেতিয়াবা মোৰ যে জানা নে এতিয়া সেই মাহীৰ ল'ৰাটোৰ লগুণজনী সোতৰ তাৰিখলে তাৰ পিছত কি হ'ল হ'ল তোমাৰ আজি অলপ দিনৰ আগতে চুইজাৰ মানে মই চাদৰ মেখেলা পিন্ধিম বুলি ভাবি আছিলো। তাৰ পিছত কি হ'ল মই যি যোৰ কাপোৰ মানে মই নিজে বনাই বনাই আছো আৰু তাৰ পিছত কাপোৰযোৰ মানে কি হ'ল দহি কেইটা বাতিলে মানে দুদিন মান লাগিব মানে বাতি আজৰি হওঁ তাৰপিছত সোতৰ তাৰিখ। হলে মানে আৰু ব্লাউজটো চিলোৱা নহ'ল মানে মই যাৰ ওচৰত চিলাও মানে সেই ল'ৰাটো নাই। তাৰ পিছতে এতিয়া কি হ'ল তাপা মই বোলো চাদৰ মেখেলা যি টি মানে গৰম দিনত কি হয় বাকীবোৰ মাৰ ভাগৰ বা ম বিয়াত এইবোৰ বিয়াই চিয়াই পিন্ধিবলৈ যিবোৰ আনো চব হেভি হেভি নিচিনা হৈ যায় নে নাই। আজিকালি মানে কি হয়। তোমাৰ পাতৰ নহলেও আজি কালি এইবোৰ মিক্স বা চিক্স পোৱাত বা এইবোৰ তোমাৰ এইবোৰ। কিবা কিবি আজি কালি যিবোৰ কিনিবলৈ পায় কাপোৰ বোৰ ইমান ওৱেট থাকে আৰু বৰ গৰম হয়। তেনেকুৱাত মানে তোমাৰ সেইবোৰ। কাপোৰ গৰমত পিন্ধিবলৈও মন নাযায় দিনতো নোৱাৰি নহয় বিশেষকে হোম পুৰি থাকিব হোমৰ গুৰিত বহি থাকিবলৈ কিমান দিগদাৰ।
কিমান দিগদাৰ
সেইটো কাৰণে এতি তাৰ পিছত চাদৰ মেখেলা একদম পাতল এযোৰ বনাই আছিলো পিছে নহ'লগে মেইন ব্লাউজটোৰ কাৰণে। হ'ল তাৰ পিছত মই আক ৰেডিমেট ব্লাউছবোৰ পিন্ধি বেয়া পাওঁ মানে।
নহয় সেইটো আনি পেলাই তুমি চিলাব পাৰা কিন্তু ইয়াত ৰেডিমেড। ব্লাউজ অ মানে ৰেডিমেড ব্লাউজৰ নিচিনা আকৌ চিলোৱা আকৌ পতককে মানুহো নাই।
নাই আৰু মই চিলোৱা ব্লাউজ বোৰ মানে।
মই আগতে ইমান বিচাৰিছিলো মই তেনেকুৱা নাপালো মানে দেই মই চিলালে মানে কি হয় সিহঁতক দেখোঁ। খুৱাই দিলো বুজি নাপায় মানে । বাহুটোৱে খুহি গল কিব। বায়ে হ'ল তেনেকুৱা তেনেকুৱা কৰি পেলাই।
মই আকৌ সেই যিজনৰ ওচৰত বনাও মানে প্ৰথম।
চিলাইছিলো লেহেং লেহেংগা যোৰ চিলাওতে লেহেঙংগাৰ ব্লাউজটো মানে টান কৰিবলৈ দিলো। তাই ব্লউজটোনো কত পেলাই ব্লাউজ টোৱে বিচাৰি নাপালে।
অ মোৰ আকৌ কি হয় মই মানে যাৰ ওচৰত বনাওঁ মানে লৰাটো তোমাৰ সেই প্র প্ৰথম মানে মই এটা ওচৰত দিওঁ তাৰ পিছত সি কি কৰিলে এবাৰ মোৰ ডান্সৰ কাৰণে মানে আমাক কথকৰ যি যোৰ ঘাগ্ৰা বনাব লাগে ঘাগ্ৰা যোৰ মানে কি কৰিলে সি ব্লাউজটো খেলি মেলি কৰি পেলালে তাৰ পিছত সেই খেলি মেলি কৰি লত মানে বেলেগ এজন আংকুলৰ ওচৰত দিলো তাৰ পৰা প্ৰথম সেই আংকুলজনে মোৰ তাৰ পৰা কাপোৰ চিলাবলৈ ললে, তাৰপৰা সেই আংকুল জন ধো ঢুকাই থাকিলে এতিয়া পতেকে চিলাই সি নহ'লে মানে, মই তাৰ বাহিৰে বেলেগ ত মই ব্লাউ চিলাবলৈ কেতিয়াও নিদিওঁ ।মানে কি হয় সি তাক যেনেকে কৈ থম সি তেনেকে চিলাই দিয়ে । দিয়ে মানে তাৰ পিছতে এতিয়া কি হ'ল, তোমাৰ লৰাটোও নাই তাৰপৰা ব্লাউজটো চিলাবও নোৱাৰিলো, এতিয়া তাকে মই তাৰপৰা সেইদিনাখন কি হ'ল চুইজাৰ এজোৰ অৰ্ডাৰ দিলো গম পোৱা নে? এতিয়া আজিলৈকে দেখা সাক্ষাৎ নাই ।
অ ময়ো জানানে, এই হেৰি হেডফোনডাল অৰ্ডাৰ দিলো গুৱাহাটী পোৱা দেখুৱালেই, তাৰ পিছত গুৱাহাটীৰ পৰা আহি পোৱাহিয়ে নাই আৰু জানানে? এতিয়া মানে মই কথা এটা ক খোজোঁ দে কিন্তু কাপোৰ কানি মানে এইবিলাক চাইজত পাবলে দিগ দা, আগতে মই বহুত শকত আপত আছিলো এতিয়া মই মানে চৰ্ত পিন্ধো মানে, এছত পৰিছোহি । আহি আৰু চুচৰি বাগৰি আহি পেলাই, তাৰ পাছত মানে এতিয়া কি হ'ল? সিহঁতৰ এইটো কি বুলি কয় এ চব বস্তু কিছুমান আকৌ এচতেই একেবাৰে বহুত ডাঙৰ।
অ' ।
আকৌ কিছুমান আকৌ এছ টোও সৰু হয় এক্স এছোও হৈ যাব
হৈ যাব পাৰে অ । মই আকৌ কি হয় অকণমান চাইজটো মই আকৌ চাইজটো অকণমান বেছিকে আনো মানে কি হয় লাগিলে, দুটা চিলাই মাৰি পিন্ধিম কিন্তু এই ৰিটাৰ্ণ কৰা ঢিলা হলে বৰ দিগদাৰ হয়।
এ নহয় মোৰ মানে দিয়ে মোৰ মানে দিয়ে উ মোৰ মানে। এনেই মই যিহেতু। অনলাইনো বা দোকান। বা। পৰা আনো মোৰ আগতে এম চাইজটো একদম ধুনীয়া হৈছে। আজিকালি মানে মোৰ গাত মানে। বহুত ওলহ মুলহ হয় বাকী ডাঙৰ কাপোৰ বেলেগ কাপোৰ খিনি পিন্ধিলেও বেয়া দেখি।
আ নহয় তুমি কিনি আনিলে। দোকানৰ পৰাই নিলে কি হয় আমি তাত ট্ৰাই কৰি চাব পাৰো ন বস্তুটো। ট্ৰাই তুমি ধৰি লা। পিন্ধি চালে গম পাই যোৱা যায় যে জোখটো হৈছে বা নাই কিন্তু অনলাইনত মানে কি হয় কেতিয়াবা তুমি তোমাৰ এটা জোখ কেতিয়াবা ডাঙৰো । হৈ যাব কেতিয়াবা সৰুও হৈ যাব কোনো কনফাৰ্ম নাই মানে। সেইটো কাৰণে কি। সেইটো কাৰণে মানে মই কি হয় অকনমান ডাঙৰে দিও ডাঙৰ আহিলো বোলো আহ মানে লাগিলে দুটা চিলাই মাৰি লম তাৰ পৰা এতিয়া সেই আজিলৈকে আহি পোৱাহিনে মোক। চিন্তা লাগি গৈছে। এইফালে বুধবাৰলৈ।
এ আহিব আহিব আহিব উম উম মানে কি হল আমাৰ। এ এই কাপোৰখিনি যে আজি আনিলো মানে বাকী। এইখিনি কাপোৰ কিছুমান কাপোৰ। আকৌ যিবিলাক বিচাৰোঁ সেইবিলাক নাহে। কিন্তু এটা বস্তু আছে দেই মই তাত দেখি আহিলো তৰপাৰ। টি কোৱাটাৰ একেলগে আছে। বহুত কম। কম দামত মানে আমাৰ কাৰণে। নে অৰ। তেনেকুৱা খুব কম দামত আছে। মানে। গতিকে সেইখিনি ভালেই দি। খিবলে আৰু বেলেগ চাবলৈ হলে মানে অকমান সময় লাগে আৰু গৰমত মানে এইবিলাক বিচাৰি খুচাৰি থাকিবলৈ অশান্তি। অ মানুহ দেই এই যোৱা লক। তাত এই চিচ। চলি থাকিলেও ভিৰ হয়। যাই যাই বহুত ইটোৰ পৰা সিটো। আৰু অধিক মাছত বগলী কনা
আৰু তোমাৰ বিশাললে গলে অকল কাপোৰতে নহয়। হয় নহয় আৰু তুমি বস্তু তুমি কি হয় ইটো বস্তু উঠাওতে সি এ বস্তু উঠাওতে মানে কেতিয়াবা তোমাৰ পেমেন্ট ইমানেই বাঢ়ি গুচি যায় কাৰণ কি হয় হিচাপতটো চোৱা নহয়।
অ মই মানে এবাৰ গৈছিলো মই এবাৰ গৈছিলো স্কাৰ্টটা আনিবলৈ মানে এনেই মানে কাপোৰ টপ এটা কিনিম মই এনেকৈ বুলি দেই। দেৰশ মানে পাঁচ চাৰি পাঁচশ ভিতৰত মই বজাৰ কৰিম বুলি গ'লো দেই। তাৰ পিছত আও পইচা কে কেইটামান হাতত আছিলে বাৰু কিন্তু মই হ'লো সেয়া পইচা মই খৰচ নকৰো আকৌ মই বজাৰ কৰিম আ কেইটামান টকা এনেকে তাৰ পিছত মানে মই বাকী খিনি চাই পেলাই মই একদম ক'ব নোৱাৰা হৈ গ'লো নহয়। বৈ গৈ কিনোত এইটো ইটো কম দাম সিটো কম দাম কিনোতে কিনোতে কিন্তু মোৰ আঠাইছশ টকা হৈ গ'ল।
অ তো তোমাৰ ধৰিব নোৱাৰাৰে আৰু বিশেষকে আমাৰ কি হয় আমাৰ দেউতাৰ লগত গলে তেনেকুৱা হয় মানে কি হয় এই বিশেষকে মা দেউতা দুইত মানে কি হয় তোমাৰ এতিয়া নিজে আমি ধৰি লা বস্তুটো চাই লওঁ যে মোৰ হাতত ইমানতটো পইচা আছে বা হব বা নহব। আমাৰ মা হঁতে কি কৰে বস্তু ত এই ঘৰৰ বস্তু বোৰ যেতিয়া দেখি যায় কাপোৰ কানিতকৈও সেই ইটো বুলি বুটলিব সিটো বুটলিব সেই বস্তুবোৰ লওঁতে লওঁতে লওঁতে লওঁতে বাঢ়ি গুচি যায় বিল
আৰু এই পাকঘৰৰ বস্তু বোৰ দেখিলেও আমি ক'ব নোৱাৰা হৈ যাও
ক'ব ন সেইটোৱেইতো মেইন প্ৰব্লেম
ঘৰলে মানে ইমানেই কিনু ইটো সি টো ইটো সিটো পইচা যিমান দিয়ে তাত কে বেছিহে যায়গে পইচা
সেইটোৱে দিগদাৰ হৈছে
কাৰণ তাত তাত কম পইচাত বহুত বস্তু পোৱা যায় যি
পোৱা যায়তো আৰু মো মই সেই মাজতে এদিন পইচা লৈ গৈছো মাত্ৰ হাতত এহেজাৰ টকা দেই গৈছিলো অকল টপ আনিবলে বুলি তাৰ পিছত গৈ পেলাই আৰু যেতিয়া কম প্ৰাইজত ইতো দেখি দেখিছো, সিটো দেখিছো ডিচকাউন্টে ডিচকাউন্ট লওঁতে লওঁতে মোৰ এহেজাৰ টকাতকে বেছি হৈ গুচি গ'ল ন বাৰশ টকা নে কিমান হৈ গ'ল, তাৰ পা এতিয়া পতককে আকো কি হয় সেই জেগাকনৰ পৰা নি থবলে যাবলেও ভাল নালাগে ন নলও বুলি। তাৰপিছতে আৰু বৰ্তাটা ছোৱালীজনীলে ফোন কৰিছো, ফোন কৰি কৈছো তোক মই এনেকে দুশ টকা এটা দিম তই মোক অনলাইন মাৰি দেচোন। তাৰ পিছত আকৌ সেই তাইৰ হাতৰ পৰা পইচা লৈ টা - অনলাইন মৰাইছো দেই মানে মোৰ হাত তত মই লাষ্টত মানে মোৰ হাতত মানে পইচা খুচুৰা খাচৰি যিগিটা আছিলে সেইগিটাহে আৰু মানে ঘূৰি আহোতে, কেতিয়াবা তেনেকুৱা হৈ
ন মই মানে বহুত একো নিকিনাকে থাকো মই বহুত দিন একো নিকিনো। তাৰপিছত যেতিয়া মানে এবাৰ খৰচ কৰিবলৈ চাওঁ বা কিনিবলে চাওঁ তেতিয়া মানে মই বস্তু খিনি দৰকাৰী বস্তু বস্তু খিনি লৈয়ে আহো মানে ।
এতিয়া মোৰ - মোৰ চবতছে বেয়া লাগি আছে ছে মনতো কি মই অৰ্দাৰ দিলো, সেইদিনাখন মানে ৰ' মেত তেৰিয়েলৰ মোৰ অৰ্ডাৰৰ বস্তু, নহয় চাইছিলো মানে কি, কি হয়? তোমাৰ মিছ' হক ফ্লিপকাৰ্ত হত দুদিন - দুদিনমান আগতে গুচি আহে ন, মোৰ মানে ডেটটো আছিলে তাহাঁতৰ অহা ডেট টো দেখুৱাইছে ষোল্ল তাৰিখ, মই ভাবিছো দুদিন আগত আহিব, কাৰণ আহে ন এতিয়া মানে তেনেকুৱাই হ'ল, মোক
এ নহ আমি যেতিয়াই বিচাৰি থাকো সেইটো বস্তু আমাৰ দেৰিকে আহে। মই সদায় বাত চাওঁ কাইলৈ আহিব, পৰহিলৈ আহিব। এতিয়া মোৰ হেডফোন এডালে আৰু কিবা এটা দিয়া আছে বিছ তাৰিখ দেখুৱাই আছে, মই ভাবিছোঁ আগতে আহিব কিন্তু আজিলৈকে খাই খবৰ নাই।
এতিয়া মোৰ ৰ' মেটেৰিয়েল অলপ তোমাৰ ৰেজিন আৰু এনেকে মানে পাইপ - পাইপিং অলপ মানে ক্লিনাৰ অলপ এনেকে অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰৰ সেইখিনি তোমাৰ আহিব লাগে তোমাৰ সেইখিনি দে খুৱাই আছে একৈছ তাৰিখ, আহি আজি পালেহি এহেজাৰ টক এহেজাৰ টকা নহয় আঠশ টকা আ চাৰে আঠশ টকা দি পেলাই মই সেই সোপা ৰিচিভ কৰিছো। তোমাৰ মূৰতো গৰম হব নাই, মই ভাবি আছো এটা, চুইজাৰযোৰ আগতীয়াকে আহিব লাগে আহিছে সেই সোপা।
বাৰু হ'ব আৰু একো নাই আৰু।
তাকেহে বাৰু কি কৰো এতিয়া তুমি চাহ তাহ বনাবা
এ চাহ তাহ বনাই অকমান খাই পেলাই আৰু এটা কাম আছে ওলাই যাম।
যোৱা যোৱা ঠিক আছে কৰিলোৱাগে যোৱা উম উম দিয়া হ'ব।